অ অ হব, এ অলপ ওলাই আহিছো।
ম মইও অলপ ওলাই আহিছো। এই বহুত গৰম।
উম গৰমৰ ভিত ভিতৰত সোমাই থাকিব নোৱাৰে এটো কাৰণে বাহিৰত ঘূৰিব আহিছো বাহিৰৰ হাৰা বতাহ খাব আহিছো।
অহ।
বেমাৰো হৈ আছে নোলালে নহয় তে মানে ওলাইছো আৰু একদম একদম বিষদ পূণ হব পৰা নাই
গৰম বেছি যে গৰম বেছি সেইটো কাৰণে মানুহৰ বেমাৰো বেছি হৈ আছে মেডিকেল যোৱা নাই মেডিকেল যাব লাগে, মেডিকেল যাব লাগে মেডিকেল দেখুৱাই ল। দিব লাগে।
যে ঘৰত আহিলে যাম মানুহজন আহিলে যাম আৰু।
আহ গ সোনকালে যোৱা সোনকালে যোৱা আজিকালি ভাল নহয় দিন কাল গম পাইছানে নাই? সোনকালে ডক্তৰক দেখুৱাই লোৱা, মেডিচিন খাই লোৱা সোনকালে।
অ কিবা হৈছে গে দুপৰীয়া ভাত বনালো।
কি চব্জি?
চব্জি ঢেকীয়া আৰু কণী যে আমাৰ ওচৰত এখন বাৰী আছে আমাৰ তাতে মানে বহুত ঢেকীয়া গজি আছে তাৰ পৰাও মই বুটলিলো। ইমান ৰ'দত ঢেঁকী বুটলি বুটলি আনিলো আনি তাৰপিছত মানে ধুই পুখালি অ কণী আছিলে যে ঘৰতে, তাছত ক কাৰে এনেকে ঢেকীয়া ভাজিলো তাৰপিছত কচু যে সেই পুলি কচু যে কয়, পুলি কচু অ। পুলি কচু তাৰ পৰা মানে আমাৰ ওচৰতে আছে আমাৰ ঘৰতে মানে চব আছে। তাৰ পৰা বুটলি আনি তাৰ পিছত টেঙা দি মানে বনালো আৰু।
আহ কেনেকে বনালা? খাওঁ খাওঁ এনে চব্জিটো কেনেকে বনাইছা
কেনেকে বনালো মানে এনে কাটি লৈ আহিলো আহি মানে অলপ মানে সৰু সৰুকে কাটিছো কাটি মানে ভালদৰে ধুলো ধুই লৈ মানে পিছত আৰু তাৰপিছত সৰু সম ময় মানে বেলেগ টেঙা দিয়া নাই বিলাহী যে সৰু সৰু কণ বিলাহী এইটোত আছিলে সেয়া মানে ছিগি আনিলো ছিগি আনিলো সৰু সৰু বিলাহী দি তাৰ পিছত মানে এনেকে পিয়াঁজ দিলো তাৰপিছত নহৰু দিছো আদা দিছো
অ
খিনি তেলতে মানে ঢালি দিছো তাৰপিছত বিলাহী যে আছে বিলাহী ঢালি দিছো এ তাৰ পিছত আকৌ অকনমান মানে পানী দিছো পানী ভালদৰে লাৰি চাৰি দি মানে অকনমান ঢাকন দি জুই কমাই দি মানে এনে ঢাকি থৈছো আৰু
অ অ
কম কমাই কমাই জুই দি মানে ভাজি আছো আৰু কমা তেনেকে আকৌ যে আকৌ বনালো আকৌ বাঁহৰ গাজ যে আমাৰ মা আকৌ বাহ বাঁহৰ গাজ আকৌ এনেকে মানে আগতে হেৰি কৰি থৈ দিছিলে গোট মাত ভৰাই কিনে চিচা বৈয়াম যে তাত মাছৰ দিছিলে সেইবিলাক আকৌ সেয়া আমা সৰু সৰু মাছ আনি আনিছিলে পুঠি মাছ যে সৰু সৰু সে বনালো আৰু
অ মই আকৌ হেৰি বনালো আজি গৰম বেছি কাৰণে মানে মাটি দালি মাটি দালি খাৰ বনাইছিলো মাটি দালি অ মাটি দালি খাৰ বনালো তাৰ পিছত আৰু মানে মাছ দি লৈ পেলাই মানে টেঙা বনাই ছিলো আজি এইটো হেৰি টেঙা এই খাচাং টেঙা বুলি যে কয় চিনি পাইছানে সেই খাচাং টেঙা দি পেলাই মাছ বনাইছিলো
কেনেকে বনাইছানো সেইটো মই সেইটো নাজানো বনাব কেনেকে বনাইছে মানে সেইটো
অ মাছটো প্ৰথমতে মানে চাফা চুফা কৰি লৈ পেলাই তেলত ফ্ৰাই কৰি লৈছোঁ তাৰ পিছত টেঙা পাতটো আনি লৈ পেলাই। - ধুনীয়াকে ধুই পেলাই শৰাহি এটাত থৈ দিছো থৈ পেলাই পানীতটো সৰাৰ পিছত ধুনীয়াকে। কুটি লৈছো মিহিকে কুটি লৈ। তাৰ পিছত নহৰু নহৰু- চহৰু দি লৈ পেলাই মানে পিয়াঁজ। দি লৈ পেলাই ধুনীয়াকে কেঁচা জলকীয়া দি ধুনীয়াকে তেল মাৰি লৈছো তেল মাৰি লৈ পেলাই তাৰ পিছ। তাৰপিছত হেৰিতটো দি দিছো টেঙা পাতো দি দিছো টেঙা পাত তু দি লৈ পেলাই অলপ মানে মজাই লৈছো আৰু ধুনীয়াকে উম যেতিয়া মানে পাতটো মানে লেলি গৈছে তেতিয়া ধুনীয়াকে অলপ পানী দি দিছো, পানী দি পেলাই মাছ দি দিছো অ নহ সৰু সৰু মাছ। নাই পুঠি, মাছ পুঠি, মাছ পুঠি মাছৰ লগত খাই পেলাই বেছি
অ টেঙা চব্জি বিলাক খাই ভাল লাগে
অ পুঠি মাছৰ লগত খাই পেলাই ভাল লাগে, আৰু মোৰ মানুহজনে খাই বহুত ভাল পায়। টেঙা টে অ টেঙা টেঙা পাচলি মানে মোৰ মানুহজনে খাই পেলাই খুব ভাল পায়।
আৰু গৰম দিনত টেঙা পাচলি খাব লাগে, গৰম দিনত ভাত বেছি উ গিলা যায় উশাহ চাউলৰ ভাত ভাত হ'ব লাগে উশাহ চাউলৰ ভাত হ'লে আৰু
নাই আমি আৱৈ চাউলৰ ভাত নাখাও যিটো ৰিটেলৰ পৰা চাউল পাওঁ সেইটো চাউল বিকি দিওঁ আমি উশাহ চাউলে খাওঁ আমি হেৰি নাখাওঁ আৰৈ চাউল নাখাওঁ।
অ
কাৰণে মানে টান পাওঁ অলপ।
অ
এ তোমাৰ ল'ৰা ছোৱালী?
কত গৈছে? ল'ৰা ছোৱালী আছে ছোৱালী এজনী আছে ঘৰত শুহি আছে ছোৱালীজনী। অ মানুহজন মানে এনে বাহিৰত আছিলে যে বাহিৰৰ পৰা আজি মানে। ঘৰত আহিছে আহি কিনে মানে ভাত -চবজি বনালো খাই মেলি মানে এতিয়া ওলাই গৈছে। মোৰ মানুহ অলপ ওলাই আহিছো আৰু গৰমৰ কাৰণে।
অ বহুত গৰম দিছে তো আজি এক। একদম থাকিব পৰা নাই গৰমত গম পাইছা নাই? মানুহজন মোৰ কামত লৰাটো আছে, ল'ৰাটো। ওলাই গৈছে অলপ।
অ পিছে তোমাৰ ঘৰৰতটো ক'ত আছিলেনো সেইটোহে অ ঘৰটো। ঘৰটো ক'ত আছিলেনো সেইটো নকলে মৰিগাঁওতে নি আমাৰ ইয়াত?
অ অ ইয়াতে পিছত লগ পাম বাৰু তেতিয়া ধৰ। দেখা দেখি হৈ লৈ পেলাই তেতিয়া কথা পাতিমা ভালকে আৰু হয়।
অ অ আহিবা পাৰিলে আমাৰ ঘৰত আহিবা।
আহ আহিম দিয়া কেতিয়াবা এইপিনে অহা যোৱা কৰিলে সোমাম বাৰু। কেতিয়াবা অহা যোৱা কৰিলে সোমাম বাও।
অ এনে ছাগলী গৰু অ এনে ছাগলী গৰু আছে নে নাই?
মোৰ ছাগলী নাই গৰু আছে গৰু পুহিছো মই ছাগলী পুহিবৰ কাৰণে মই অলপ বেয়া পাও মানে কিহৰ কাৰণে। মানে বৰষুণ আহিলে মানে সিহঁতক একে বহুত মানে চিঞৰ বাখৰ কৰি থাকে,। পাত কাটি দিব লাগে, কিবা কৰিব লাগে এইটো কাম মানে মই বেয়া পাও গতিকে মই গৰুকে আনিছো গৰু। গৰু পুহিছো গৰু মই ধ'ৰ কিনি আনো, দানা। কিনি আনো আনিলে মানে ঘৰৰ ভিতৰত গোহালিত বান্ধি থৈ দিম সিহঁতে নেবেবায়ও, নকৰেও। তেনেকুৱা মানে এতিয়া মই বেছিকে ঘূৰিবও নোৱাৰো গম পাইছা নাই? অ বেছিকে ঘুৰিব নোৱাৰো মই মানে হেৰি যে। গৰু আছে যে গৰুজনী গাভিনী পৰি আছে এতিয়া পতককে মানে তাই লগতে লাগি। থাকিব লাগে কোন সময়ত বা পোৱালি ওলাই। ঠিক নাই ন। সেইটো কাৰণে এতিয়া মানে ইমান ঘূৰা ঘূৰি কৰিব নি হা।
অ অ গ অ যবোৰ যাব হয়। থাকিলে অসুবিধা হয় হয় লগতে লাগি লাগি থাকিব লাগ লাগে না
অ এনে মানে হেই ছাগলী আকৌ যেতিয়া গৰম হয় তেতিয়া একদম বহুত অসুবিধা দিয়ে ন মানুহৰ ঘৰে ঘৰে লৈ ফুৰিব লাগ লাজ লাগি যায়গৈ ন এই এইটো কাৰণে মই বেয়া পাওঁ ছাগলী নুপুহো আৰু হাঁহ চৰাই পুহিবৰ কাৰণে বেয়া পাও মানুহৰ ঘৰত যাব মানুহ। মাৰিব বেমাৰ লাগিব মৰি যাব এনেকুৱা মানে।
হাঁহ চৰা পুহিছো আক মই ছাগলী পুহিছো কিন্তু গৰু নাই। পোহা গৰু টানিবহে টান লাগে মোৰ।
নাই গৰু বস্তুটো ভাল গম পাইছ ন নাই। অ গৰু বস্তুটো ভাল ফুহিব কাৰণে। গৰু পুহিবৰ কাৰণে ভাল এনে মানে ছাগলী পুহিব। মানে মই বেয়া পাওঁ আৰু মানুহজনেও মানে বেয়া পায়। ছাগলী এ নালাগে গৰু এজনী আনি দিম গৰুজনীকে লৈ ফুৰিবি সেইটোৱে বোলে। ভাল আছে বোলে সেই।
অ অ ওচৰত মানে পথাৰ পথাৰ আছে তোমাৰ লগৰ।
আছে আছে আছে আছে। পথাৰ আছে আমি মানে মাজতে আছো দুইটা চাইদে মানে পথাৰ আছে। ছাগলী গৰু পুহিবৰ কাৰণে সুবিধা আৰু ধৰ ফিচাৰী চিচাৰিও আছে। মই হাঁহ পুহো বুলি ক'লে পুহিব পাৰো কিন্তু মই নোপুহো মানে। খিয়াল আছে হেপাহ আছে তাৰপিছত আৰু এইবিলাক গুৰি।
অহ।
গুৰি আছে সেইটো কাৰণে মানে মই হেৰি নকৰো।
অ গুৰি আৰু নেউল যে নেউল বিলাক থাকে।
অ অ নেওল এই বহুত ডাঙৰ ডাঙৰ আছে আমাৰ ইয়াতে বহুত ডাঙৰ ডাঙৰ আছে তোমালোকৰ তাত আছেনে
অ আছে আছে মোৰ মুৰ্গী আছে ন চৰাই বিলাক যে আছে মুৰ্গী সেইবিলাক মাজে মাজে নি থাকে
অ এই পোহা কি লাভটো থাকিল ন লাভটো লৈয়ে গুচি যায়গৈ ইমান কষ্ট কৰি খ খাই পিন্ধাই ৰাখি লৈ পেলাই অলপ ডাঙৰ হ'ব লৈ গুচি যায়গৈ
অ নেউলে খাই দিয়ে সেইটো কাৰণে টান পাও মই চৰাই হাঁহবিলাক পুহিবৰ কাৰণে তেওঁ পুহিছো আৰু চৰাই
অ পোহা কেতিয়াবা কণী এটাই দৰকাৰ হৈ যায় ন কেতিয়াবা আলহী আহিলে পতককে যদি দোকানলৈ যোৱা মানুহ নাথাকে তেতিয়া ধৰ তোমাৰ চৰাইকে এটা তুমি কাটি দিলা ন চৰাইকে মাৰি দিলা বা হেৰি কৰি দিলা কণিকে এটা বনাই দিলা সন্মানতটো বাচি গলগৈ স তেনেকুৱা সদায়তো আৰু মতাহ মানুহ ঘৰত নাথাকে
অ ছোৱালীকো খুৱাব পাৰি না ছোৱালীও খাই থাকে মাজে মাজে অ পঢ়া পঢ়া শুনা সময় এতিয়া কণী খুৱাই থাকিব লাগে কিমাননো কিনি কিনি আনি খোম অ কিমানো কিনি আনি খুৱাম আৰু দোকানৰ পৰা সেইটো কাৰণে পুহিছো
অ ভাল কৰিছা কিন্তু এইটো মাইকী মানুহৰ মানে এটা ইনকম হয় স পইচাটোও থাকিল হাতত আৰু ধৰ আপদ বিপদতো চলি যোৱা গ'ল আলহী উঠতি আহিলে
অ মতা মানুহকনো কিমান বিচাৰি থাকিবা মতা মানুহ ঘৰত নাথাকে নিজৰ পইচা দিয়ে চলাই দিব পৰা যায় আলহী আহিলে মতা বিলাক আকৌ ঘৰৰ মতা মানুহ বিলাক অ অ পিছে কৰবাত ফুৰিব যাৱা নে নাযোৱা হা আছে আছে দহ জনী মান আছে মুৰ্গী
অ ভালে মান খিনিয়ে আছে
অ বাহিৰতে মানে গঁৰাল বনাই দিছো তাতে মানে ভাত চাউল যে চাউল কণটলৰ চাউল বিলাক যে মানে মুৰ্গীকে দিওঁ আৰু
অ ভালে কৰিছা ভালে কৰিছা এইটো চাউলো খাবও নালাগে গম পাইছা নে বেমাৰ হয় বহুত বেমাৰ হয়,
অ বেমাৰ হয় ঘৰৰ উশাহ চাউল আছে খেতি কৰে সেইবিলাক খাওঁ ঘৰৰ চাউল খাওঁ যে উশাহ চা চাউলতটো আমাৰ খেতি কৰে যে, অ অ সেইটো কাৰণে
নিজে ঘৰতে ধ ধৰ সাৰ চাৰ নামাকে খেতিতটো কৰা যায় তাৰপিছত ধৰ বৌ ভাল সেইটো এনে কিনি আনিলে সেটো সাৰ দিয়া থাকে ন
অ সেইটো কাৰণে ঘৰৰ চাউল অ অ হব
অ পিছত লগ পায়।
অ কাইলৈ কথা পাতিম বাৰু